হেল্ল'
হেল্ল'
হেল্ল' নমস্কাৰ। আচলতে মই আপোনাৰ নাম্বাৰ টো আমাৰ এটা মিউজেল ফ্ৰেণ্ডৰ পৰা পাইচিলো। আপোনাৰ সৈতে অলপ কথা পাতিব পাৰিমনে যদি আপুনি বৰ্তমান ব্যস্ত নাই।
অ পাৰিব পাৰিব।
আত্চ্ছা। মই আচলতে এগৰাকি ফিইনেল কন্তেন ক্ৰিটাৰ আৰু চছিয়েল মিডিয়াৰ মেনেজাৰ হয়। মই যোৱা প্ৰায় তিনি বছৰ ধৰি এই ডিজি মাধ্যমৰ আৰু ডেন ক্ৰিয়েটিভছৰ ক্ষেত্ৰখনত কাম কৰি আছো। আমাৰ সেই ফ্ৰেনছ- জন কৈছিল যে আপুনি এই ফিল্ডখনত কিছুমান ইণ্টাৰেষ্টিং কাম কৰি আছে। সেই কাৰণে মই অলপ নেটৱৰ্ক কৰা আৰু আপোনাৰ কামৰ বিষয়ে জনাৰ উদেশ- ফোণ কৰিলো আপোনাৰ চমু পৰিচয় এটা পাব পাৰিম নে আপুনি বৰ্তমান কি কাম কৰি আছ- যে
অহ মই এতিয়া বৰ্তমান এ হেৰি মানে কৰিম বুলি ভাবিহে আছো কৰা নাই বাৰু। তাকে চাই আছো কোনটো কৰিলে কি ভাল হয় তেনেকে মোৰ লগৰটোক মই কৈছিলো মানে। এনেই মই মানে এনেকে ডিজিটেল নেটৱৰ্ক বা এনেকুৱা গ্ৰাফিক্স ডিজাইনিং তেনেকে কৈ ভাল হওঁক বোলোঁ।
হয়, হয়। আপুনি মই মানে তাই তাই মোক সি মোক কৈছে যে আপুনি আহ কডিং আৰু আইটি চেক্টৰত তুমি এটিভ ছাইডটো বেছি ভাল বুলি হেল্ল' হেল্ল'
অ শুনিছা নাই?
হয় আহ কি কলা?
শুনিছা নাই?
হয় শুনি পাইছো।
অ মইও শুনিছো। কোৱা কোৱা?
আপোনাৰ যদি কম্পিউটাৰ টেকনৰৰ টেকনিকেল জ্ঞান আছে গ্ৰাফিক ডিজাইনিং চক খু দুতেই আছে তেনে আপুনি ডিজিটেল মাৰ্কেটিঙত বহুত সোনকালে গ্ৰ কৰিব পাৰিব।
অ।
আজিকালিতো ভিজুৱেল কনটেন্ট আৰু ডিজাইনিং ডিমাণ্ড মানে বজাৰত খুবেই বেছি।
মোৰ সেইটোৱে মানে তোমাৰ এই ক- কম্পিউটাৰৰ ওপৰত অলপ নলেজটো আছে তাৰপিছত মানে গ্ৰাফিক ডিজাইনটো শিকিম বুলি ভাবিছো আও।
হম।
এ শিকিলে মানে এতিয়া প্ৰফিতেবল হয় নে নহয় ভাব
কি ক'ল মইতো আৰম্ভণিত মানে একদম একদম চিম্প- পল আছিল মই প্ৰথম মানে এটা ফ্ৰেড মোক ক'লে, মই সি আ গুৱহাটীৰ আই আই টিৰ পৰা, মোক কলে যে উম, লিংক টিন আৰু ইনষ্টাগ্ৰামত যদি এটা প্ৰফেচনেল প্ৰফাইল বনাও তেতিয়া মোৰ ভাল হ'ব। আৰু মই কৰিলো। এতিয়াটো ভাল হৈছেই। এটা ক্ৰিয়েট কৰিলো। বাকী অ, অ কোম্পানী বিলাকে এপ্ৰচ কৰি আছে এতিয়া মোক।
অ-অ তোমাৰ এনে আৰ্নিংটো কেনেকুৱা হৈছে? আৰ্নিংটো ভালেই হৈছেনে?
আৰ্নিং হৈ আছে। উম মানে এভাৰেজ আৰু। এতিয়াটো মানে মই, মই নতুন নতুন কৰিছো ন? ত' সেই কাৰণে বেছি দিয়া নাই। এক্সপিৰিয়েনছ বিলাকক বেছি দিয়ে।
মও মানে তেনেকেই তোমাৰ এতিয়া মই মানে কম্পিউটাৰৰ ওপৰত মানে মোৰ ভালেখিনি মান নলেজ অলপ হ'ল। তাকে মই গ্ৰাফিক ডিজাইনিংটো এ অলপ অলপ শিকি আছো বাৰু। এতিয়াও গৈ গোটেই
উম।
প্ৰফেচনেল তেনেকে মানে এনেই বিগিনাৰ হৈ আছো আৰু।
হয়, হয়। আপুনিও বনাই ললে ভাল আৰু এটা পৰ্ট পলিঅ ক্ৰিয়েট কৰি।
অ, অ মানে পৰ্টফলিঅ' টো তেকে বন কেনেকে পৰ্টফলিঅটো কেনেকে বনাই মানে কেনেকে হেৰি কৰিব লাগে বস্তুটো?
আপোনাৰ মানে আপুনি কি কি আপোনাৰ চিবিটো দিব লাগে আৰু।
অহ অহ। মানে তাৰ পৰা তোমাক হেৰি কোম্পানীয়ে ডাইৰেক্ট তাৰপৰাই হায়াৰ কৰে নে কি নো?
হয়‌, আপোনাৰ আপুনি আপোনাৰ কেনেকা এক্সপিৰিএন্স আছে তো' সেইবিলাক আও ইহঁতে চাব। চাই চাই কেনে তাৰপিছত আপোনাক মানে সিহঁতৰ যদি আপোনাৰ সিহঁতৰ ক্রাই-ক্ৰাইটেৰিয়াৰ লগত যদি আপোনাৰ উ মেন মেটচ হৈ যায় তেওঁ তেহতে মানে ললে আৰু।
অ-অ-অ এনে এনেই তোমাৰ হেৰি এইটো কি বুলি দিব পাৰা তেনেকে।
হা, হা?
আৰ্মিংটো যদি মানে ফুল টাইম দিব পাৰা আৰু হয় নাই?
হয়, হয়। যদি মইটো মানে ফুল টাইম দিব পৰা নাই। তো' পাৰ্ট টাইম কৰি আছো। যদি ফুল টাইম দিয়ে তেতিয়া মানে আৰ্নিংটো ভালে হয়।
অ, অ।
বাকী তুমি পৰ্টপলিওটো কেনভা বা কেপকাটৰ পৰা তুমি বনাব পাৰা।
অ, অ মানে সেইটোত কেনেকে বনাব লাগিব বস্তুটো?
অ, কেনভাৰ জৰিয়তে তোমাৰ আ আ ইন্ত্ৰডাকচনটো দিবা, তাৰপিছত কি চছিয়েল মিডিয়াত কোনটো ট্ৰেণ্ড বা অডিঅ' কেতিয়া ভাইৰেল হৈছে আৰু তাক ট্ৰেণ্ডৰ বা কেনেকে ব্যৱহাৰ কৰিব পাৰি সেইবিলাক আপুনি এটা মানে থিউৰি দি দিবা।
অ, অ।
তেনেকে হয় আৰু আপোনাৰ ৰিজিউমটো চাব। আৰু মানে সিহঁতে টাস্ক এছাইন কৰিব। তাৰপিছত এটা ইন্টাৰভিউ হ'ব।
অ।
তাতে আপোনাৰ কমপিওটিভ ইছু। স্কিলটো কেনেকুৱা সেইটোও চাব।
নে ভাই ভাও হ'ব নেকি তাত?
অ, আপুনি আপোনাৰ কমিউনিকেচন স্কিলটো চাব আপুনি কেনেকে কি কৰিব পাৰে। আপোনাৰ কনফিডেঞ্চটো কেনেকা।
অ মই মানে তোমাৰ এতিয়া এনেকে প্ৰপাৰলি মানে ফুল সেই শিকি কমপ্লিট খোৱা নাই তাকে মোৰ তোমাৰ এভাইলি চেভেন্টি পাৰ্চেন্ট কমপ্লিট হৈছে আৰু বাকী থাৰ্টি পাৰ্চেট আছে। কমল্পিট কৰিব মানে শিকিবলৈ আছে বুলি কৈছো।
আচ্ছা।
তাপা শিকি হোৱাৰ পিছত মানে ময়ো এইটোকে ফুল টাইম দিম বুলি ভাবিছো আৰু তেনেকে তেতিয়া তেনেকে মানে তোমাৰ প্ৰফাইল এটা ক্ৰিয়েট কৰি
তাতে হেৰি হ'ব লাগিব আৰু টাস্কটো পাবলে।
হয়, হয়, হয়।
অ, অ। তোমাৰ এতিয়াটো পাৰট টাইম পাৰট টাইম ইনকামটো চাগে চলি থাকে আও নিজৰ চলিবলৈ হৈ যায় হয় নাই?
হয় মান নিজৰ খৰচাটো হৈ যায় আৰু।
অ, তেনেকে হলে ঠিকে আছে।
মানে আমি বনোৱা কন্টেনটো গুগল বা ছচিয়েল মিডিয়াত কেনেকৈ ওপৰলৈ আনিব পাৰো আৰু পষ্টাৰ বোৰ কিমান লাইক চেয়াৰ বা ৰিছ হৈছে সেই দাতা বোৰ বুজি পোৱাৰ কাৰণে মানে এইটো আজিকালিতো কম ম্পানীৰবোৰ এনেকুৱা মানুহ বিচাৰে যিয়ে কেৱল ধুনীয়া ডিজাইন কৰাই নহয়, সেই ডিজাইনে ব্ৰেনটো কেনেকুৱা বিজনেছ সেইটোকো বুজাই, বুজি পপ, বুজি পায়।
অহ। ঠিকে আছে আ, মই ময়ো চাইছো বাৰু আজিকালি তোমাৰ ডিজিটেলি আৰ্নিংটো বেছি আছে এনেকে তুমি ফিজিকেলি হাৰ্ড ৱৰ্ক কৰাতকে মানে
হম, হয়, হয়, হয়। আজিকালিটো আমাৰ ফৰেন ফৰেন হাব বিলাক হৈ আছে আহ জাপানৰ পৰা। প্ৰাইম মিনিষ্টাৰ আহিছে।
হঅ।
সিহঁতে মানে আহ গ্ৰ' কৰিবৰ কাৰণে।
অহ। ঠিকে আছে মই মানে তুমি চাই মই মানে চাইছো তোমাৰ এনেকে মানে ফিজিকেলি তুমি হা- এ, কাম কাম কৰাতকে কাম কৰিলে মানে যিমান পাই মানে তুমি ডিজিটেলি তাতকে কষ্টতটো হাফ আধা গুণা কম হয় আৰু মানে আৰ্নিংটো তোমাৰ তাৰ দুগুণ প্ৰায় ওচৰা ওচৰি দুগুণ হয় আৰু।
হয় হয় হয় সেইটোৱে সেইটোৱে। তুমি মানে ঘৰত গৈ কেনে তুমি কি কাম কৰিব পাৰা।
অ আৰু মানে ইমান কষ্টও নহয় তোমাৰ ডাইৰেক্ট ফেনৰ তলত বা ঘৰতে বহি তুমি কৰিব বৰা হয় নাই।
হয় হয় হয় হয়।
ঠিকে আছে তেতিয়া এই কামটোকে প্ৰিফাৰ কৰিব লাগে আৰু মানে মই ফুল টাইম দিবলৈ চাম বাৰু বস্তুটো, কামটো।
হয় সেইটোৱে, প্ৰথমটো অলপ টান লাগে। কিন্তু ইয়াৰ এটা ফৰ্মুলা আছে। যে মই সদায় কনটেন্ত্ ক্ৰীয়েচন কৰো। মানে আমাৰ দেশৰ বা বিদেশৰ ডাঙৰ -ডাঙৰ ক্ৰিয়েটাৰ আৰু ব্ৰেণ্ডবোৰ কি কৰিছে। মই সদায় ফ'ল' কৰো, ইয়াৰ ওপৰতো ইণ্টাৰেষ্ট আনাচাৰ পাব্লিক আৰু আজিকালিতো চেট জি পি টিৰ সহায় লৈই মই টপিক ৰিচাৰ্জ কৰোঁ ট্ৰেনড বোৰ কেৱল কপি নকৰি আমি আমাৰ বেণ্ডৰ হিচাপত অলপ টুইষ্ট কৰি দিব লাগে
অ।
আনৰ কাম চাই অনুপ্ৰাণিত হোৱাটো আৰু নিজৰ ক্ৰিয়েটিভিটি যোগ কৰি কৰাটো সঁচাকৈ মানে গ গুৰুত্বপূৰ্ণ আৰু
অ, অ য়েছ, বুজি পাইছো বাৰু এতিয়া মানে তোমাৰ আহ মই এতিয়া তোমাৰ যিহেতু ফুল টাইম দিব পৰা নাই মোৰ আৰু মানে তোমাৰ কলে গ্ৰেজুৱেচনটো আদাই হ'ব বেছি টাইম নাই। তাৰ পিছত মই ফুল টাইম দিব পাৰিম আৰু।
উম।
আহ ফুল টাইম দি মানে ইয়াত। ইয়াতে আৰ্নিংটো মানে এনেই তোমাৰ খৰচাটো উলিয়াব লাগিব আৰু
হয়, হয়, হয়। মানে তোমাৰে মানে এইটো হাত খৰচা হৈ যাব আৰু
অ, সেইটোৱেই কথাটো।
মানে এ আইক শত্ৰু বুলি ভাবি ভয় খোৱাটো তাক বন্ধ কৰায়ে বেষ্ট। মই যদি ফ্ৰী লেন্সিং ক্লাইন্ত বিছাৰি, বিচাৰিব খোজোঁ, আৰম্ভনিত মই কিমান চাৰ্জ প্ৰাইজ কৰিব লাগে মানে, সেইটো বুজি পোৱা নাই এতিয়ালৈকে মানে ফ্ৰেচাৰছ হিচাপে পইচাৰ পইন্টটো কেনেকুৱা ডিল কৰিব ভাল হয় এইবিলাকে মানে এতিয়াও
অ, অ সেইটোৱে মানে আজিকালি অ, অ, আজিকালি মানে তোমাৰ চব এয়াই হৈ গৈছে ন?
হয়।
মানে তোমাৰ এই এ আইৰ ওপৰত নলেজটো থকাতটো মানে আজিকালি মানে এইটো আৰু এই বাধ্যতামূলক হৈ, হৈ গৈ আছে আও তুমি যদি এতিয়া যদি মানে ডি তেলি তুমি যদি মানে নলেজেবল নোহোৱা তেতিয়া মানে তোমাৰ একো কাম নোহোৱা নিচিনা হৈ গৈছে। মানে আজিকালি
হয়, হয়।
মই মানে চাইছো কথাটো লক্ষ্য কৰিছো আজিকালি মানে চব ডিজিটেল ৱেতে হয় ন। মানে তোমাৰ আজি আজিকালি- আজি -আজিকালিটো তোমাৰ এ সাধাৰণ উদাহৰণ তোমাৰ পইচা আজিকালি আজিকালি দেখোন পইচা কেছ টো আদান প্ৰদানটো কমিয়ে গৈছে, গো গোটেই মানে অনলাইনে চলিছে আৰু তেনেকে পিছলে চাগে নাইকিয়াই হৈ যাব।
হয় হয়, এইটোতো আছেই। বাট, মানে ইমান সোনকালে এক্সন লোৱা মানুহে এই ফিল্ডত - হয়।
অহ।
তুমি কেফে খনৰ বাবে তিন চাৰিটা, তুমি কেফে খনৰ বাবে তিন চাৰিটা ভাল ৰিল আৰু ফটোগ্ৰাফী কৰি এটা প্লেন বনাই লৈ যাবা। সিহঁতে একবোৰ, একবোৰতে মান মান্তি হব।
অ'হ। গম পাইছোঁ কথাটো, মোৰ মানে চাম আৰু।